হেল্ল'
কি কৰিছা?
খাই আছো তুমি
অ অ মই গা পা ধুই আজৰি হৈ আহিছো।
অ অ
অ সেই মই আ- চাহ নাই খোৱা।
অ
এ হেৰি মানে মই এই টিউচন কৰিবলৈ গৈছে টিউচন কৰিবলৈ যোৱাৰ আগত হেৰি গাখীৰ আৰু বিস্কুত খালো আজি মানে মই ব্ৰত ৰাখো।
অ অ সোমবাৰে ব্ৰট ৰাখা নেকি
অঁ গাখীৰ আৰু উম বিস্কুট খালো মানে মেৰিগল বিস্কুট তাৰ পাছতে হেৰি কৰিলো তাৰ পিছত সেই টিউশচন কৰিলো নহয় দুটা তাৰ পিছত আকৌ ফিল্ডলৈ গলো তাৰ পিছত আহি পেলাই আকৌ এটা কৰিলো হে এ ঘৰ পাই পেলাই গা পা ধুই মেলি এই আজৰি হৈছোহি। ইফালে মাও অসুবিধা
অ
দেউতাই ভাত
অ অ আমাৰ সেই মই কালি কৈছিলো যে এই নৱহেট ঘট আছোহি বুলি তাৰপা নৱহেট ঘট- থাকিব আহিছিলো বুলি কালি কৈছিলো যে। ভাত, যোৱে থাকিব আহিছো।
অহ - অহ
উম আয়ৈ চাহ খাইছোহে ভাত জানো কিহে বনাব ভাত দিম আনিছিলো দোকানৰ পা
অহ
সেয়া বনাব নেকি।
বাকী মাহতৰ খবৰ ভাল? আমাৰ মাছ -মাছ ভাজি থৈছে।
অহ - অহ
তাৰ পিছত আৰু দালি
অহ
এহ -এহ মাহত ঠিকে আছে?
উম, ভালেই তোমালোকৰ ভাল?
ভালে -ভালে - ভালে। তাকে খানা এটা উলিয়াব পাৰি আক ন'?
উম, পাৰিটো।
উম, খানা এটা উলিয়াব পাৰি অকমান ঠাণ্ডা যে মানে কিনো আৰু নদীৰ পাৰে- চাৰে গৈ মিলি এতিয়া গৰমত গৰমটো থাক বয়ে এইকেইদিন বৰষুণে আছে ন'? একেদিন বৰষুণটো বৰ বেছিকে দিছে ফিল্ডত যে গোটেই পানী হৈ পৰিলে।
আজি যে বহুত পানী।
দৌৰিবই নোৱাৰিলো আজি।
উম, অসুবিধা হয় আ হব দেই। বাকী পঢ়া উম বাকী পঢ়া হুনা কেনেকুৱা চলি
অ'হেনেকে আৰু অলপ -অলপ।
অহ মোৰো গৈছে আৰু পৰীক্ষা বোৰ যে পৰীক্ষা খতম হৈছেহে? উম। এ তাকেহে, হেৰি কি বোলে, বাকী পঢ়া শুনা আছেনে এইবোৰ এক্সামৰ কাৰণে?
এক্জামৰ কাৰণে ইমান পঢ়া শুনা নাই বাৰু অলপ অলপ অলপ। চলপ আউ।
অ। মই যে সময়ে পোৱা নাই, মই যে একেবাৰে সময় পোৱা নাজানানে?
অ।
অ
তুমি চাগে টিউচনৰ পৰা আজৰি নোপোৱা?
আজৰীয়ে নাপাওঁ।
উম। বাকী বা হঁতৰ খবৰ ভাল? অ অ। বাকী বা হঁতৰ খবৰ ভাল?
বাকী বা হতৰ ভালে বাওঁ, অ, মই কাইলে পঢ়িম ন হয় গম পাও নে?
অ।
পিছফালে গা ধুবলে গৈ, কালি বহুত বৰষুণ দিছি। আছিল নহয় আবেলিবেলা। তাৰ পিছত কোৱা বাৰখন গোতেই পিছল হৈ আছিলে আউ। আহি মেলি গা পা ধুবলে গৈ। কে পৰিলোঁ নহয় পাই।
উ বহুত দুখ পালা নেকি?
এ আঠুতো অলপ দুখ পালো। পৰালেকে শুন ধেমেৰকে মাৰিছে অল ভৰিছই নাভাগিলেই হ'ল আউ।
উ নহয় দৌৰাই যাব।
উম। তাকে নতুবা দৌৰা যাব আৰু।
বেছিকে যে চ চাই হৈ থাকিলে সেই দৰাৰ সময়ত যি কন মানে ইন্টাৰভিউ সময় হয় সেইকণতে কিবা এটা নহয় কিবা এটা হয়।
সেই প্ৰভু সেইবোৰ নহ'লেই হ'ল আৰু দেই।
উম মোৰ যে তেনেকুৱা হয়।
অ সেইবোৰ নহলে ব'লা মই তাকে। স মোৰ বহুত দুখ লাগিব। লাগিলে এনেকৈ নোৱাৰ নোৱাৰো মনতে মানে কিবা এটা মানে দুখ লাগ সয়াহে মানে অ কিবা এটা কি
উম।
উ অ
বাকী তোমাৰ ষ্টেমিনাৰ বাও আছে চ বাৰু দেই এইদৰ আৰু
অ তেনেকুৱা হলে ভালেই দিয়া উম ছোৱালী খিনি পাইছে, ছোৱালীখিনি পাইছে
হম হ
ছোৱালী? ছোৱালীখিনি পাই আহিছে নে
পাৰিছে পাৰিছে।
অ অ। তাকেহে আজিকালি চাকৰি এটা পাবলৈ ইমান তাকেহে ভাবো দেই কেতিয়াবা ইমান সব ল'ৰা ছোৱালীয়ে ইমান কষ্ট কৰি আছে। আমি নোৱাৰও
উম তাকেহেও আমাৰ ভাগ্যতো কেতিয়ানো লাগিব।
ইমান লৈছিলে চব মিলি অকল এইটো থাকিল। জান। আমিনো ক'ত নো আমি কৰো লোকে সময় উলিয়াই কৰে। অ এইবিলাক কই ন
উম।
পেলাই
সিহঁতে বেছি বেছি লৈ লৈ আৰু লয়
জীৱনটো কথা ভাবিলে একদম কিবা কিবি লাগি যায় দেই। একো কৰিব নোৱাৰিমে এনে
মোৰ যে এইকেইদিন ফিল্ডলৈ যাওঁতে ঘৰৰ পৰা মানে ভয় ভয় লাগে। লি লাগি যায়।
মোৰো একেহে মোৰ ৰাতিপুৱা ফিল্ডলৈ উঠোনি ভয় লাগি যায়। মই এদিনাখন কি জানানে মই এদিনাখন কান্দো কান্দো লাগি গৈছে গে। মই ভাবিছো দে মোৰ ইমান কষ্ট কৰি থাকিব পাৰিম ন ব সদায় ৰেগুলাৰ মানে এনেকে চ
পাৰিবা পাৰিবা মইতো তোমালোকৰ কথা ভাবি পিন ভাবিয়ে হয়
উম
উ
নহয় কি হয় জানাই এজনী দুজনমান নাহিলে মনটো কিবা ডাউন হৈ যায় মানে
উম আজি সেইকাৰণে মই গুচি গৈছো বৰষুণ দি আছে যদিও নহলে মানে নগলে মানে বহুত এলাহ লাগে
অ এদিন নগলে মানে লাহটো আহিয়ে যায় আৰু
উম আৰু সেই বাজনী দেখিছ নে নহাই হৈ থাকিলে আজি তিনিদিন তিনি চাৰিবাৰ মান হ'ল নেকি নহা ন
অ তাই এনে তেনেকোৱা নক কৰে কিন্তু এই এদিন দুদিন নাহিলে যে সেইকাৰণে তেনেকুৱা হৈ গ'ল পুৰহিয়
উম উ অ হয় নেকি
তেনেকুৱা হয় চাগে দেই
তাইহে মোক এচাইনমেন্ট লিখিব দিছিলে
আহ
তাই মোক সেই এচাইনমেন্ট লিখিব দিছিলে
কিয়
এচাইনমেন্ট তাই এম এ মোক অলপ লিখিব দিছিলে
আহঁ
তাই ইমান লিখিব নোৱাৰো বুলি কৈছিলে সেইকাৰণে
অঁ
মই লিখি দিলো বাৰু অ আৰু অলপ আছে লিখিব
হা
আৰু অলপ আৰু অলপ আছে বোলো আজি লিখিলে মানে হৈয়ে যাব
আহ আহ
অ
তাই তোমাক লিখিব দিছে ন
উম উম
উম
বাকী মায়ে কি কৰি আছে এ দিয়া
না তাত বৈ আছে আমাৰ গামোচা লগাইছিলে অ আমাৰ মা বহুত ৰাতি লাগে তাঁত বয় হাঁ
শিপিনী বেলেগ দেখোন অও
উম বেলেগ শিপিনী বহুত আ লাগে ৰাতি লৈকে তাত বৈ থাকে আমাৰ
আমাৰ যে তত লগালে বহুত দিন লাগে দেই অ। তোমালোকো ইমান দিন লাগে বাৰু
অঁ
তোমালোকক ইমান দিন লাগে?
অঁ কি কি?
তোমালোকৰ তাঁত বওঁতে কিমান দিন লাগে?
মানে কিমান খন লাগে, সিমানৰ লগতহে কথা আৰু কিমান?
আমাৰ যিমানে নলগা বহুত দিন লাগে আমাৰ।
অ'! আমাৰ এতিয়া ঘপক ঘপকে দুৰ্জ্যুতি মমান বোলে বাৰু দেই।
অ! অ!
আমাৰ ইমান দিন নালাগে আৰু।
অঁ!
মায়ে লাগে, লাগিব পাৰে যে, পনাপত হৈ যায়গে আৰু।
তুমি ফুল চুল বাচিব জানানে?
হয় একে
হয় একেতাকে সুধিছোঁ।
উম! মই শিক শিকিছোঁ আৰু এইবাৰ।
মইয়ো জানোঁ বাৰু।
উম! মই এইবাৰ শিকিছোঁহে আৰু নতুনকে
উম শিকি থব লাগে এইবিলাক।
হা?
তাকে বোলো এইবিলাক শিক কি থব লাগে ছোৱালী মানুহে।
তাকে শিকি থব লাগে অ'! কিবা এটা নহলেও হলেও বা সেইবোৰ কৰিব পাৰি আৰু ন।
উম! এইবোৰ হাতৰ কামহে আৰু।
অ' হাতৰ বিদ্যা কোনে চুৰ কৰিব ন!
উম!
চব চুৰ কৰি নিব পাৰিব, হাতৰ বিদ্যাটো চুৰ কৰি নিব নোৱাৰে ন মানে ধন টকা পইচা চব যাব। কিন্তু হাতৰ বি দ্যা কলৈকো নাযায়। নৱৌ হতৰ ঘৰত কোন কোন আছে?
নৱৌহঁতৰ ঘৰত বৰ্তমান এতিয়া, নৱৌ মই আৰু অকনমানি ছোৱালী এজনী।
উম! উম!
বাকী নবৌ হঁতৰ ঘৰত বাৰু হেৰি, অ'! কোৱা?
এই মই যে ইনষ্টাত যে, এই কেইদিনযে পষ্ট যে কৰি যে আছোঁ মানে মই দিওঁ। সেইদিনাখন একো মানে, ইমান বেছি একো ভাইৰেল নাযায়। কিন্তু, এদিন দিয়াৰ পিছত তাৰ পিছদিনা খনৰ, পিছদিনাখন যিটো টাইমত দিছিলোঁ, সেইটো টাইমৰ পৰাহে ভাইৰেল হৈছে মানে। মোৰ দুটা পোষ্ট চাইছোঁ। সেই দুইটা পোষ্টৰ লগত একেই হৈছে মোৰ। মানে, দুটা পোষ্ট ভাইৰেল হৈছে পুৰা। আঁ!
ভাইৰেল হৈ গ'লা বোলো।
এ, বহুত গৈছে মানে, মোৰ আজিলৈকে ইমান যোৱাই নাই মানে, মই মানে, মই হেপ্পী মানে। বেলেগ কথা নাজানোঁ, মই ইমান যে
মই দেখিছোঁতো তোমাক! উম! দেখিছোঁতো তোমাৰ, হেৰিটো প্ৰফাইলটো।
অ'! মই ইমান যাব বুলি মানে, ভবা নাছিলে! এটাত পচ পচপন্ন হাজাৰ ছশ হ'ল, দেই। এটাত আজি পূৰা বাঢ়ি আছে। আৰু সেইট বিয়াল্লিছ হাজাৰ হৈছে।
অ'! মোকো টেগ -চেগ কৰিবা আকৌ, মোকো কলাৰব কৰিবা। মোকো কলাৰব কৰিবা, টেগো কৰিবা।
অ'! অ'! কৰিম, কৰিম আৰু মানে একাউন্ট ভিউআৰছ ধেই বাঢ়িছে।
উম!
এক ফল্লো টো নকৰে নাই আও! কি অ'! ফোন কৰি থাকিব।
উম!
ফল্লো আহিছে বাৰু। এই আঁ আগতে এদিন তোমাৰ লগত দিয়টোত পাঁচটা ফল্লো আহিলে সেইটোত। তাৰপিছতে, মোৰ অকলেটোত আজি সাতটানে কেইটা আহিলে ফল্লো অ'! দছটা আহিলে ফল্লো। মই কথা এটা বুজি নাপাওঁ দেই। কোনে শ্বেয়াৰ কৰে বাৰু কোনে চেভ কৰি ৰাখে বাৰু।
জানোঁ! সেইখিনি হ'ব, চিনাকি খিনিয়ে।
তাকেহে, চেভ আৰু শ্বেয়াৰ কোনে কৰা জানোঁ মই সেইটো কথাহে ভাবি নাপাওঁ! এনে ৰি পষ্ট কৰে ভাল লাগে কাৰণে, সেইবোৰ বেলেগ কথা। কিন্তু, চেভ আৰু শ্বেয়াৰ কোনে কৰে মই সেইটোহে ভাবি নাপাওঁ। দেউতা ঠিকে আছে ন'?
চেভো অ'! ঠিকে আছে চেভো মানে, বহুত মানুহে কৰিছে আকৌ ন'।
অ'! যি বহুত মানুহে কৰিছে। মই ময়ো নেজা মানে, সেইটোৱে কথাটো, কেলেনো কৰিছে জানোঁ যে!
কাৰোবাক দেখাব এনে নে কিয়ে নে?
এইনে অ
নহ'লে সিহতে সেইটো প'ষ্ট মানে সিহঁতে সহঁতেও ফটো মাৰিব সিহঁতেও তেনেকে দিব চাগে
অঁ সেইটো হ'ব পাৰে কেপচন চেপচন সেইবোৰ সেই অঁ সেইটো হ' বাৰু তেনেকুৱ দেই ঠিক আছে তেতিয়াহ'লে হ'ব দ এতিয়া মই ভাত পানী বাঢ়োঁ মানে দিনত একো খোৱা নাই যে দেই আকৌ ফোন কৰিবা কেতিয়াবা
অঁ অঁ হ'ব দিয়া।